হেল্ল' অ কি কৰি আছা।
অ এনে মই আছো চাহ খাই আছিলো।
অ চাহ খাই আছা নিকি।
অ',
অ'।
আৰু তুমি কি কৰি আছা তুমি কি কৰি আছা।
মই তোমাৰ এনে অফিচত আছিলোঁ।
অ অফিচত আছা নিকি অ ইয়াতে বহুত ম'হ ওলাইছে আমাৰ ঘৰত।
অ হয় নিকি হয় নিকি এই বৰষুণৰ টাইমৰ এ ওলায়ে এইটো মানে।
বেয়া ম কামৰাইছে আজি।
অঁ আজি ক'ৰবা গৈছা নে এনেই ফুৰবা।
অ নাই যোৱা ফুৰবা।
অ হয় নিকি যাব লাগিছিলে নাই নাই নাই মই মানে এতিয়া ভাবিছো যাবৰ কাৰণে অলমান বৰষুণটো কম দিছে যাম উম অঁ
অ কত যাবা
এতিয়া মই ভাবি আছো তোমাৰ অ শ্বপিং কৰিবলে যাওঁ নিক
অ ক'ত যাবা শ্বপিং কৰবা ক'ত যাবা
অ এই তোমাৰ গণেশগুৰিৰ নহ'লে অ নহ'লে নাৰেংগীৰ যাম উম
অ অ নাৰেংগী
উম
অ
উম আৰু এতিয়া কি খাই আছা
এতিয়া কি খাই আছা
আহ
এতিয়া কি খাই আছা তুমি অ চাহ খাই আছা নিকি আৰু চাহ লগত কি খাই আছা
অ চাহৰ লগত বিস্কুট খাই আছো
অ চাহ লগত বিস্কুট খাই আছা
অ
উম মানে কি বিস্কুট খাই ভাল লাগে তোমাৰ মা
মোক তোমাৰ এনেই এইটো দছ টকাৰ বিস্কুট গিটা
অ মানে মিঠা ভাল লাগে নে
অ মিঠা ভাল লাগে
অ মানে কোন কোনবা মানুহ মানে মিঠা ভাল নালাগে নমকিনে বিস্ক
অ অ আৰু চুগাৰ ফ্ৰি বিস্কুটো পায় না এইটোয়ে খায় অ
অ এনে তুমি এতিয়া সন্ধিয়াত ক'তবা ওলাই নোযোৱা নেকি এতিয়া
এ নাযাওঁ এতিয়া এই মাত্ৰ ৰাস্তাত ওলালো আমাৰ ৰাস্তা ইমান শ্লিপ হৈ আছে বৰষুণৰ কাৰণে মাটিৰ ৰাস্তা যে
উম উম
পহিব খুজিছিলো মই
উম ভাল ভালকে যাবা নহ'লে পঢ়া পঢা ৰিক্স থাকে তোমাৰ বাপৰে বাপ
তোমাৰো ৰাস্তাটো মাটিৰ ৰাস্তা নাই নে পাক্কা
মোৰ ক'ব গলে এই, এইটো তোমাৰ মাটিয়ে ৰাস্তা চব অ আধা পকা আছে তোমাৰ
অ আমাৰো আধা পক্কা আছে এইটোও শ্লিপ কৰে
এইটোও শ্লিপ কৰে ক'বা বুলি
এই সেউজা সেউজা এইটো কিবা লাগি যায় যে
অ এইবিলাক লাগিলে এইবিলাক লাগিলে চেন্দেল দিলে পিচলি যায় অ সেইকাৰণে জোতা ল'ব লাগিব বাপৰে বাপ নহলে ভৰি চৰি হাত ভাঙি যাব মোৰ
হয় হয় এয়া আমাৰ ইয়াতে মানুহকেইটাও ৰাস্তা চাস্তা নাচায় আৰু
এ মানে কি জানা তোমাৰ অ বছৰত এক দুই বাৰ বনাব বছৰত কি কিমান কিমান বছৰ বনাব পাঁচ বছৰ ছয় বছৰৰ দহ বছৰ পিছত বনাই আৰু এৰি দিয়ে
হয়
আৰু পইচা ল'ব কাৰণে আহিব চবে এনে চলি আছে চব
পৰিলে মাথা চথাই ভাঙ ফাটি যাব দেখোন
আৰে পঢ়িলে তোমাৰ মানে কি হ'ব জানানে তোমাৰ পিঠি যাব তোমাৰ মাথা যাব নহ'লে ভুৰি হাতে ভাঙিব তোমাৰ হে। আমি আম ভাবিলো আমি ডেকালৰ আমি ডেকা লৰা ভাবি লোৱা আমি আমাৰ এই অ ভাবি লোৱা তোমাৰ এই আন্টি আংকুল এইবিলাক এইবিলাক কৰিলে কি হব তোমাৰ
হয় হয়
এইবিলাক চেষ্টা চিন্তা কৰিবও লাগে সবক নহয় মানুহকেইটা নিজৰে কামত নাথাকে নিজৰে কাম কৰি থাকিব বেলেগৰ কাম কেইটা ৰাস্তা কাম কি হৈ আছে সেইটো দেখাই নাই কোনো
হয় হয়
এই তুমি এতিয়া চাব পাৰিবা তোমাৰ লাইন লাইনৰ তাৰ চব তলত পৰি আছে তোমাৰ হা এইবোৰ এই এই বৰষুণৰ টাইমত তুমি অঁ এইটোৱেইেতো এই বৰষুণৰ টাইমত তোমাৰ এই লাইনত তাত টো কৰ'বাত লিক হৈছে তুমি বৰষুণত আহি আছা খোজ কাঢ়ি হাঁ
অঁ
ত ক ঘটনাটো কি হব তোমাৰ বহুত ডাঙৰ ঘটনা ন হৈ যাব এই মানুহকেইটা নুবুজে আৰু যিমান বুজিলে আৰু
জংঘলৰ মাজত দিছে জংঘল চাফা কৰাতে ৰিক্স আছে আমাৰতো জংঘল কটাতে লাইনৰ টাইাৰেক্ট কাটি যায় যদি বাই চান্স
যাবই যেনেকে যাব যেনেকে লাইন লাইন তাৰ কেইটা মেইনটেইন নকৰে না অ কোনোবা জংঘল দি লৈ আহিব কোনোবা মাটি তল দি লৈ আহিব
হয়
এনেককা হলে কোনোবা চলে নেকি বাপেৰে বাপ তুমি বেলেগ জেগাত যোৱা এটা এটা লাইনত এটা ত থাকে
হয় হয়
অঁ আৰু বাপৰে বা মানে কি ক'বা আৰু চব পইচা কাৰণে আহে
অ
কাৰোবাৰ মাটি খহি যাব ৰাস্তাত
হয়
এইটোৰ কাৰণেও প্ৰব্লেম হ'ব অ মইও পাহাৰতে থাকো
অ অ সেইকাৰণেতো ছেম প্ৰব্লেম আমিও পাহাৰতে থাকো
কি কৰিবা পাহৰতে থাকিব লাগিব এতিয়া মানে তলত মানে বাপে ব মা সি দাম বহুত আছে বাপাৰে
হয়
উম মানে এতিয়া তুমি ভাবিছানে কেতিয়া মানে ফিচৰত মানে অথবা বেলেগ এজেগাত থাকিব
অ অ
কত থাকিবা হা হেল্ল' অঁ ক'ত থাকিবা অ এনে ভাবিছানে ফিউচাৰত ক'ৰবাত থাকিম বেলেগ জেগাত অ হেল্ল' এনে তুমি থাকিবা ভাবিছানে ক'তবা
অ সেইটো ধৰত অ ভাবিছো।
অ ক'ত ভাবিছা এনে তোমাৰ থাকিব মানে বহুত ভাল জেগা।
মই তোমাৰ এই নয়দা চাইডত থাকিম বুলি ভাবিছো এই দিল্লীৰ আগত '। গৈ পাইছা নয় এতিয়া আজিলৈকে।
নাই নাই মই যোৱা নাই তুমি গৈ পাইছা নেকি।
নাই ময়ো যাই পোৱা নাই।
যাব লাগিব ৰ'বা মোৰতো তোমাৰ চবচে প্ৰথমই তোমাৰ যাব লাগে মোক কেলেনাত যাব লাগিব।
অ'।
তাৰ পিছত উৰিষা যাম উম কেদাৰনাথ কেদাৰনাথ।
কেদাৰনাথ।
অ'।
অ'।
তাৰ পিছত উৰিষ্যা যাম। জগন্নাথ শ্ৰী জগন্নাথ মন্দিৰ যাম অঁ'। আৰু তাৰপিছত এনেই ৰাজস্থান এইবিলাকত যাম। ফুৰিবৰ কাৰণে অ মানে ফুৰত
অ মুম্বাই চোম্বাই নয়দা হৈ গ'ল তোমাৰ চেন্নাই এইকেইটা যাগা।
ফুৰি থাকিলে মানে ভাল হয় আৰু।
হয়।
অ মানে এটা লাইভ পাইছা যদি ভালকে থাকা আৰু।
অ'।
উম লাইফতো প্ৰব্লেম আহিয়ে থাকিব তোমাৰ।
আৰু তোমাক বেলেগ কাণ্ট্ৰিত যাব মন আছে না।
এনে বেলেগ কানট্ৰিত মোৰ যাব মন আছে তোমাৰ এ এ ৰাছিয়া হৈ গ'ল।
অঁ
অ তাৰপিছত জাৰ্মানী।
তিয়া
তাৰপিছত তোমাৰ এই লণ্ডন।
অ'।
অ লণ্ডনতো যাব মন আছে ভাই মোৰ।
হয় হয়।
আৰু তোমাৰ এই তাতে যাব মন আছে তোমাৰ এ কি নাম আছিল তোমাৰ
অষ্ট্ৰেলিয়া।
অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া যাব মন নাই আছে
অ', অ'।
এইটোৰেও যাব মন আছে মোৰ জাপান যাব মন আছে।
অ জাপান জাপান কি মজা কানট্ৰি এটা।
জাপান বহুত বঢ়িয়া কাানট্ৰি তোমাৰ জাপান এতিয়া চাইনা কামটো কম লাগি আছে কবা বুলি এটা চবত কট্ৰিছে বেছি চবত কাণ্ট্ৰিজ হয় তোমাৰ চাইনা আৰু জাপান টেকন'লজিত বহুত আগত আছে তোমাৰ।
হয় হয় এতিয়া পুৰা ফিউচাৰ চাই আছে এনতে।
ফিউচাৰ মানে তুমি মানে কি এ আই ডি গাড়ী চলাই আছে আজিকালি মানুহ।
হয় হয়।
অ ইয়াতে আমাৰ টেক্সি অ তোমাৰ মানুহ লৈ আহিব। জাপান আৰু চাইনা তাতে অট'মেটিক এ আইচ টেক্সি লয় গাড়ীটো নিজে চলি থাকিব তুমি বাছ তাতে স্ক্ৰীনত তুমি লোকেশ্যনটো দিয়া পইচাটো পে' কৰি দিয়া বাছ হৈ গ'ল
হয় হয়
উম মানে কি কি মানে কি কবা আৰু আৰু ইমান ফাষ্ট ট্ৰেইন বনাইছে
অ অ
বাপৰে বাপ
মই এইটোয়ে ভাবি আছো জাপানতে ইঞ্জিনিয়াৰিং কৰিব যাও বুলি ভাবি আছো
এই জাপানতে যাব লাগিব দেই এইবিলাক মানে মইতো ভাবি লৈছো ভাই জাপান নহ'লে চেইনা যামেই গোৱা লে যাম
হয়
যামে ভাই, মানে মানে আৰু ফোনতো আহি থাকে না এইবিলাক বস্তু?
হয় হয় হয়।
মানুহকেইটা যায় বহুত ভাল লাগে মানে।
অ' তাৰে ত'
অঁ।
ভিতৰত যোৱা লগে- লগে এইেইটো হৈ যায় ব্লাৰ।
কি হা?
টইলেটটো।
অ' অ' অ'।
অ' ভিতৰত যোৱাৰ লগে - লগে বাহিৰৰ পৰা ট্ৰান্সফাৰেণ্ট। অ' বাহিৰৰ পৰা ব্লাৰ হৈ যায় অ'।
অ' অ'। মানে তুমি নিজে ভাবাচোন ইমান ভাল আৰু তাঁতৰমানে পাব্লিক টলেট পাব্লিক ৰোড, পাব্লিক চব বস্তু মানে ক্লিন।
অঁ অঁ।
চাইকেল যোৱা ৰাস্তাতটো এক জেগাত আছে তোমাৰ, গাড়ী যোৱাৰ ৰাস্তাতো এক জেগাত আছে। তোমাৰ আৰু ট্ৰেফিকটো এনেকে পালন কৰে যেনেকে তোমাৰ মানে স্কুলৰ ৰল হয় ন। এনক পাল কৰেলে আজিকালি এনতে মানে কি
মানুহেইটাও সব ডিচিপ্লিন থাকে।
অ' তোমাৰ ট্ৰেফিক লাইট ক'ত মানুহ গাড়ী ৰখে ক'ত বাপৰে বাপ। মানে ঝেমেলা লাগি যায় ক'বা বুলি এইবিলাক। আৰু আমাৰতো ৰাস্তাত নকবাই আৰু তাতে মানে কি হয় তোমাৰ গাঁতাটাৰৰ পানী কেইটাও ফিল্টাৰ খাই ফিল্টাৰ কৰে
হয়।
ইমান টেকন'লজি আছে তাহাঁৰ বাপ ৰে বাপ।
হয়।
আৰু আমাৰ বাপৰে আমাৰ কব বুলি আমাৰ গ কবি কি কওঁ মানে ইমান গাৰ্বেজ ওলাব তোমাৰ। নকও আৰু।
হয় হয়, দিয়া ঠিক আছে দিয়া থও দিয়া।
অহ, দিয়া দিয়া ঠিক আছে।